হেল্ল'।
কি কৰি আছা?
এই আছোঁ এ, তুমি?
মইতো খানা বনাই আছো।
কি বনাই আছা?
বনাই আছো, এই মেগী বনাই আছো, তুমি?
মই এনেই আছো বাৰু, মেগী বনাই আছা?
মেগী বনাই আছো, ভাল পোৱা নে?
হা!
মেগী ভাল পোৱা?
ভা সেইবোৰ খাব নালাগে নহয় বেয়া শৰিৰৰ বাবে।
কিন্তু কেতিয়াবা কেতিয়াবা খাব লাগে ন।
লাগে বাৰু সেইবোৰ খাব নালাগে তুমি গ'ম পা অসমীয়া থজুৱা খনা খাবা, খাদ্য খাব লাগে।
অ'। বাকি ভাতটো বনালা?
নাই মই বনাম হে।
অহ আজি আহাৰত কি ভোজন কৰিবা?
মই আজি দুপৰীয়া, দুপৰীয়া নে?
অ', দুপৰীয়া দুপৰীয়া।
আহ ভেদাইলতা আৰু মাছ।
অ' কেনেকে বনাবা কোৱাচোন অকণ?
আজি ভেদাইলতা খিনি অকণ, এতিয়া যেনেকে বেলেগ আঞজা বনাই তেনেকে বনাব।
তুমি বনাব পৰা মানে ন?
পাৰো আৰু অলপ চলপ ভাল, বেয়া মাজতে।
তুমি বনাব জানা নে নাজানো?
মই পাৰো পাৰো।
তুমি চবতকে বেছি ভাল কি বনোৱা?
উম, মই চবতকে বেছি চাহ ভালকে বনাও।
চাহ অসমৰ অসমৰ ভিতৰত।
হয়। চাহ বেছি ভালকে বনাও, পিছত পাৰ মাংস ভালকে বনাও।
অ'।
তুমি এইবোৰে ভালকে বনাম, পাৰো দিয়া চবে পাৰো।
খাই কি ভাল পোৱা?
মই।
হুম?
মই পাৰ মাংস ভাল পাওঁ।
আচ্ছা।
কেনেকে বনোৱা?
পাৰ মাংস?
উম।
অহ, পাৰ মাংসটো ফাৰ্ষ্টে ভালকে ধুই ধুই ল'বা হা
উম
ধুই পেলাই নহৰু, পিয়াঁজ, পিছত চব মচলা এইবোৰ একেটা কাঁহীত লৈ ল'বা।
উম।
ফাৰ্ষ্টটত নহৰু আৰু পিয়াঁজটো মিক্সিত দি পেলাই পুৰা মানে একেলগত কৰি ল'বা
পতাত পিচিব লাগিব।
অ পতা সেইটোতো হ'ব।
উম
অ পিছত এ কি কয় এইটো কুকাৰত কুকাৰত ধৰা অকন তেল দিলা তেলটো গৰম হোৱাৰ পিছত ইয়াত নহৰু পিয়াজ পিছত এ কি কয় এইটো তেজপাতে বুলি কয় ন?
অঁহ।
সেইটো দি পেলাই পুৰা ভালকে মানে ভাজা কৰি ল'বা। পিছত এয়াত মাংস খিনি দি পেলাই অ পিয়াঁজটো ভাজি পেলাই মাংসত এ চব মচলা দিবা দি মিক্স কৰি পেলাই। নিমখটো দিব পাহৰি নাযাবা আকৌ নিমখটো নিদিলে যে খাদ্য খিনি যে মানে একো সোৱাদে ল'ব নোৱাৰিবা
অ অ হ'ব
অ পিছত একেলগত তেল দিয়ে একদম একেলগত মিহলি কৰি পেলাই গৰম তেলত দি দিবা অকন উতলোতে উতল উঠিব
অ
ইয়াৰ পিছত পানী ঢালি দিবা পিছত ঢাকি দিবা দশ পোন্ধৰ মিনিট পিছত টেষ্টটি কে বনি যাব
ভাল হ'ব খাবলৈ
উম পুৰা সোৱাদ আহিব মুখত পানীয়ে উঠ উঠিব তোমাক কওঁতে কওঁতে
হ'ব মই বনাই চাম দিয়া
অ বনাবাচোন আৰু তুমি কি বনাই ভাল পোৱা
মই যে বনাই তেনেকে বনাব ইমান ভালকে নাজানোঁ মানে ঘৰৰ মা হতে বনাই মই খাবলেহে জানোঁ
আচ্ছা তোমাক দেখাত নালাগে তুমি যে খোৱা
বহুত নেখাওঁ ন মই বহুত নাখাওঁ ন তেনেকে শকত হৈ যাবলৈ
অ এই চিন্তা নকৰিবা তুমি যিমানেই খোৱা কিন্তু শকত ন'হবা
হয় নেকি পুৰা খাব লাগিব পুৰা খাব লাগিব তেন্তে
এ তুমি যিমানে খোৱা লাভ নাই
হয়নে
হয় কি ভালকে বনাব জানা কোৱাচোন
মই বনাব ভালকে একোৱেই নাজানোঁ মই মা হতে বনাই মই খাওঁহে
কি খাই ভাল পোৱা
মই মাংস ভাল পাওঁ তাৰপিছতে তুমি অসমীয়া থলুৱা খাদ্য ভাল পাওঁ
অ হয় অ অসমীয়া থলুৱা খাদ্যবোৰ যে বহুত মানে বহুত খোৱাদি থাকে ন
উম এতিয়া ধৰ থলুৱা খাদ্য বুলি ক'লে খাৰ টেঙা
উম
তাৰপাছত হাঁহে কোমোৰাই এইবোৰ
অ
আৰু চিৰা - দৈ তেনেকুৱা বহুতো কৰে ন
অ অ
নাই নাই খাদ্য যে মানে সদায় যে সুষম খাদ্য খাব লাগে জানা
অ পুষ্টিকৰ হয় পুষ্টিকৰ হয় আমাৰ যাতে বেমাৰ আজাৰৰ পৰা দূৰ কৰি ৰাখিব অ যাতে শৰীৰটো সুস্থ থাকে থাকে শক্তি পাওঁ আমি যাতে আমি সকলো কাম কৰিবলৈ ভালকে পাৰোঁ তেনেকুৱা ধৰণৰ খাদ্য খাব লাগে যিবোৰ শৰীৰত অপকাৰ কৰে তেনেকুৱা খাদ্য খাব নালাগে।
হয় হয়। মানে ও' লপ। লবন আৰু পানী উপযুক্ত পৰিমাণে যিবোৰত থাকে সেইবোৰ খাব লাগে ধৰা ভাত। ৰুটি আলু।
অ'।
পিছত যদি কাৰ্বহাইড্ৰেট লাগে তেনেহলে ধৰা মাংস ডাল কণী এইবোৰ মানে প্ৰটিন জাতীয় বস্তুবোৰ খাব লাগে আৰু।
যাতে সুষ্ট শৰীৰটো একদম সুষ্ট পুৰা কৰি শক্তিশালী কৰি তোলে। সুষ্ট আৰু শক্তিশালী কৰি তোলে আৰু পুৰা।
হয় হয় শক্তিশালী হবলেতো তুমি শাক-পাচলি খাব লাগিব।
সেউজীয়া।
সেউজীয়া শাক-পাচলি ফল-মূল মানে ভিটামিন যু ক্ত বস্তুবোৰ খাব লাগিব আৰু।
আ'।
আকৌ চাবা অস্বাস্থ্যকৰ মানে খাদ্য যে গ্ৰহন কৰিলে বি বিভিন্ন ধৰণৰ ৰোগত মানে ভুগিব লাগিব।
কি?
মানে অপুষ্টিকৰ খাদ্যবোৰ গ্ৰহণ য গ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ ৰোগ ৰোগ হ'ব ত' সেইবোৰৰ পৰা মানে বাচি থাকিবা আৰু।
কেনেকুৱা ধৰণৰ ৰোগ?
উ' বহুত হয়তো জ ধৰা জণ্ডিচ। চৰ্দি এইবোৰটো অপুষ্টিকৰ খাদ্যৰ পৰাই হয় ন। অপ অপৰিষ্কাৰ কৰি থাকিলে। বিশুদ্ধ পানী পান কৰাটো যে স্বাস্থ্যৰ বাবে অতি জৰুৰী গম পোৱা?
কি কৈছা?
সদায় যে বিশুদ্ধ পানী খাব লাগে স্বাস্থ্যৰ বাবে অতি জৰুৰী।
তে বিভিন্ন বেমাৰ আজাৰৰ পৰা ভালকে সুস্থ হৈ থাকিব পাৰিবা।
অ' অ'।
আৰু পানী যিমান পাৰা ফিল্টাৰ কৰিয়ে খাব লাগে।
হয়। মানে সুস্থ ভাৱে জীয়াই থাকিবলৈ আৰু মানে ভাল পুষ্টি যুগাৰ খাদ্য বোৰ খাব লাগে আৰু।
আহ। আৰু যিমান পাৰা ঘৰৰ খাদ্য খাব লাগে কিনা ধৰ দোকানত তেনেকুৱা বোৰ খাব নালাগে।
হয় হয়। এইটোৱে।
কি কৈছা?
হয় সেইটোৱে ঠিকে কৈছা। বাকী টেঙা খাই ভাল পোৱা নে?
অহ' ভাল পাওঁ টেঙা খাবও লাগে। শৰীৰৰ বাবে ভাল আৰু তেতেলী জাতীয় বিলাক নহয় আৰু এনেকুৱা যোনটো বতৰৰ লগত মিলি যোনবিলাক ফল হয় সেইবোৰ খাব লাগে হ'লেও কিছুমান অপকাৰীও হয় বাৰু ফল।
হয়। কি ক'বা আৰু খাদ্যই যে মানুহৰ জীৱনৰ বৃত্তি, খাদ্য অবিহনেতো মানুহ জীয়াই থাকিব নোৱাৰে।
সেইটোৱে।
খাদ্য গ্ৰহণ কৰ মানে ভাল খাদ্য গ্ৰহণ কৰিলেহে মানুহ মানে স্বাস্থ মানে স্বাস্থ্যটো ভাল থাকিব আৰু খায়, স্বাস্থ্য হৈছে মানুহৰ মানে মূল সম্পদ বুজিলা?
সেই স্বাস্থ্যটো ভাল নাথাকিলে অহ ব বহুত অসুবিধা হয় ন। ভালকে কাম বন, কাম বনো কৰিব নোৱাৰি।
অহ তাকেইতো, সেয়েহে সদায় মানে পৰিষ্কাৰ আৰু সতেজ পুষ্টিকৰ খাদ্য খাব লাগে। স্বাস্থ্যটো ভাল ৰখাৰ কাৰণে।
সেই আৰু মানুহে খাই সকলো ঘৰৰ খাদ্য খাব লাগে, পানী বিশুদ্ধ খাব লাগে আৰু দিনটোত চাৰি তিনি তিনি চাৰি লিটাৰ পানীতো খাব লাগে। ভালকে থাকি
অহ অহ কিন্তু আকৌ যে খাদ্য কেৱল পেট ভৰুৱাৰ উপায় নহয়।
এনে পুষ্টিকৰ, পুষ্টিকৰ খাব লাগিব।
অহ সেইটোৱে।
এতিয়া ঘৰত বনোৱা সিজোৱা তুমিয়ে কৰা নেকি, মাহঁতে নবনাই?
বনাই চবে বনাই মানে মই বেছি বনাওঁ কাৰণ মই যে খাদ্যটো বনাই বহুত ভাল পাওঁ।
উম বনাব লাগে, সকলোৰে নিজৰ নিজৰ প্ৰিয় কাম থাকে ন। এতিয়া কোনোবাই খেলি ধুলি ভাল পায়। কোনোবাই খাদ্য বনাই ভাল পায়, কোনোবাই ফুৰিব গৈ ভাল পায়।
হয় হয়। খাদ্যইতো আমাৰ শাৰীৰিক মানে শক্তি যোগায়। ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে, বিভিন্ন ধৰা কীট - পতংগ সঠিকভাৱে কাম কৰাত মানে অংগ প্ৰত্যংগবোৰ সঠিকভাৱে কাম কৰাত সহায় কৰে।
অহ হয় হয়।
উম।
আমাৰ অসমীয়া মানুহবোৰে যে বেছি ধৰা ভাত, মাছ, শাক পাচলি, খাৰ, টেঙা মানে এইবোৰ অসমীয়া খাদ্যৰ অন্যতম বুজিলা?
অঁ। পাই বাৰু যিমান ভাল চিন্তা হেৰি ঘৰৰে যেনেকুৱা খাদ্য আমাৰ বাবে ভালে হয়, ধৰ সৰুৰে পৰা তেনেকুৱা এটা পৰিৱেশত থকা হয় ন আমি।
অ', খাদ্য যে মানুহৰ জীৱনত ধৰা এক প্ৰকাৰৰ মানে মৌলিক প্ৰয়োজনে বুলি ক'ব পাৰোঁ।
অ', খাদ্যৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে আৰু পুষ্টিকৰ খাদ্য নহ'লেও নোৱাৰিব, বেমাৰ - আজাৰ হ'ব বিভিন্ন।
হয় হয়।
পিছে বনাই হৈছে নাই তোমাৰ ভাত?
বনাই হোৱা নাই হব আৰু পাঁচ, দছ মিনিটমান গলে হৈ যাব।
অ'।
অ হ'ব দিয়া বেলেগ কেতিয়াবা কথা পাতিম হা।
অ', অ', হ'ব দিয়া তুমি বনাই লোৱা তুমি বনাই লোৱা।
অ', এদিন মাতিম আহিবা, আহি পেলাই মোৰ মানে খান খাদ্যটো খাবা। মই তোমালোকৰ কাৰণে বনাম।
অ', হ'ব হ'ব যাম তুমিটো বনাই ভালেই পোৱা হ'ব এদিম যাম দিয়া।
অ', অ', হ'ব।
অ' হ'ব, অ' অ' হ'ব।